হেল্ল'
হেল্ল'
হয় শুনি আছেনে আপুনি
হয় শুনিছোঁ শুনিছোঁ
প্ৰথমে আপোনাক মই নমস্কাৰ জনাইছো
আপুনি ব্যস্ত আছিলে নেকি?
মই
অ আপুনি যদি অকমান মোক আজৰি সময় দিব পাৰে মই নিশ্চয় সুখী হ'লোঁ হয়
হয় নিশ্চয় ক'কচোন
হয় আজি আমি আপোনাৰ মোবাইল ফোনৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছো।
হয় হয় খুব ভাল মানে তথ্য এটা আপুনি বিচাৰিছে।
হয় যিখিনি আপুনি জ্ঞাত সেইখিনি মো আপুনি মোক জনাব বুলি আশা থাকিল আৰু যিখিনি মই জ্ঞাত সেইখিনি মই আপোনাক জনাবলৈ চেষ্টা কৰিম। আপুনি অলপ মোবাইলৰ বিষয়ে জনাবচোন মোক।
অ আপুনি বহুত ভাল পাইছে এটা সংগ্ৰহ বুলি ভাবিছে অ গতিকে মোবাইল ফোনৰ লগত ক'বলৈ গলে আমি মোবাইল ফোনৰ বহুতো মানে ভাল বেয়া দুয়োটা মানে দেখা পাওঁ যে গতিকে সম আমি ভ্ৰৰ কথা আলোচনা কৰো। গতিকে মোবাইল ফোনৰ আজিকালিতো বৰ্তমান সময়ত আ এ আধুনিক ৰূপ বুলি ক'বপাৰি গতিকে
হয়
এইবিলাক বহুত ধৰণৰ সৰুৰ পৰা ডাঙৰলৈকে সকলো মানুহে ব্যৱহাৰ কৰি আহিছে আৰু
হয়
এইবিলাকৰ পৰা বহুত সুবিধাও আছে যেনেকুৱা বহুত ত নজনা তথ্য আমি ইনটাৰনেটৰ পৰা অ আমি গম পাওঁ আৰু আজি শিক্ষা আজিকালি শিক্ষাৰ ক্ষেত্ৰতো এ, ইণ্টাৰনেট হওঁক, মোবাইলৰপৰা আমি বহুত বস্তুৱে আমি মানে সংগ্ৰহ কৰিব পাৰি, নজনা কথা আমি জানিব পাৰোঁ হয় হয়। আৰু আ, কিছুমান ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আমি দিয়াৰ যোগেৰে বিভিন্ন কথা আমি প্ৰচাৰ কৰিব পাৰোঁ। ঠিক তেনেদৰে, হয় হয় হয়। বহুত আৰু বহুতো ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে সৰুৰপৰা ডাঙৰলৈকে যদি ব্যৱহাৰ জানে মোবাইলৰপৰা বহুতো ভাল গুণাগুণ আমি লাভ কৰিব পাৰোঁ।
ঠিক তেনেদৰে বোমাই বেয়া গুণো আছে আৰু বেয়া গুণৰ ভিতৰত আপুনি টামান কৈ দিব নেকি, মানে কেনেকুৱা ধৰণে আমি কি ব্যৱহাৰ কৰিলে কি কি হয়, কৈ দিয়কচোন।
হয়, আপুনি সঠিক প্ৰশ্নই মোক সুধিছে। যিমানখিনি আপোনাৰ মোবাইলৰ উপকাৰী তা আছে তেনেকুৱা আপোনাৰ উপকাৰিতাও আছে কবলৈ গ'লে। আৰু মোবাইল আপোনাৰ যদি সঠিক ভাৱে ব্যৱহাৰ কৰে নিশ্চয় ভালৰ ভাল গুণ আপুনি লাভ কৰিব। যদি আপুনি বেয়া দিশত আপুনি গুৰুত্বটো দিয়ে বা বেয়া বস্তুৰ ফালে আপুনি প প্ৰত্যক্ষিত কৰে মোবাইল ফোনেৰে ত' নিশ্চয় বেয়া দিশটো বেছি দেখা যাব। যেনে আপোনাৰ মোবাইল ফোন যদি বেছ ছি টাইম চোৱা যায়, বেছি সময় চোৱা যায়, চকুৰ আপোনাৰ বেমাৰ হোৱা দেখা যায়। আপোনাৰ মগজ মগজুৰ আপোনাৰ অলপ বিকশিত ঘটা যে খা যায়, ঠিক তেনেদৰে বহুখিনি আপোনাৰ উপ উপকাৰো আছে।
উপকাৰ যেনেকুৱা আপোনাৰ অপকাৰো তেনেকুৱাই দেখিবলৈ পোৱা যায়।
ছাত্ৰ ছাত্ৰীৰ ওপৰত কেনেদৰে অলপ প্ৰভাৱ পৰে কৈ দিব নেকি আপুনি?
কি কৈছে এবাৰ জনাব আপুনি।
ছাত্ৰ ছাত্ৰীৰ ওপৰত মানে কেনেদৰে মোবাইল ফোনে আজিকালি মানে প্ৰভাৱ পেলাইছে। ভাল হওঁক বেয়া হওঁক অকণমান কৈ দিব নেকি আপুনি?
হয়। ছাত্ৰ ছাত্ৰীবোৰ বুলিয়েই নহয় আপোনাৰ, সকলো মানুহৰ জীৱনতে মোবাইল ফোনটো বাৰু কৈ আপোনাৰ প্ৰয়োজনীয়।
যেনে আপোনাৰ বৰ্তমান অপোনাৰ হাততে আপোনাৰ গোটেই পৃথিৱীখনৰ কথা মোবাইল ফোনৰ যে দ্বাৰা আপোনাৰ জানিব পাৰি।
উম, উম।
কাৰণ বিশ্বত নজনা কথা সকলোখিনি মোবাইল ফোনত আপোনাৰ মোবাইল ইণ্টাৰনেটৰ দ্বাৰাই আপোনাৰ জনাৰ কাৰণে সুবিধা হৈ পৰিছে। যেনেকুৱা আপোনাৰ ভিডিঅ' কনফাৰেন্স হয় বা আপোনাৰ ইউটিউবৰ দ্বাৰা আপোনাৰ যিকোনো আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত দূৰ দূৰণিৰপৰা আপোনাৰ ইয়াত বহি আপোনাৰ দেন-বেলেগ এখন দেশ বা বিদেশত আপুনি থকা এজনৰ লগত আপুনি মিটিং সংযোগ কৰিব পাৰে মোবাইল ফোনৰ দ্বাৰা।
অলপ কৰিব পাৰি।
হয়, হয়, হয়, আপোনাৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যেনেকুৱা আপোনাৰ ইউটিউবৰ পৰা হয়, আ-আত্মীয়সকলৰ সেইটোতো বিশেষ ভাৱে আত্মীয়সকল ইমান দূৰত থাকে আজিকালি আমাৰ। কৰ্ম সং ক্ষেত্রে। সেইবোৰো আপোনাৰ এনেকুৱা নালাগে যে ইমান দূৰত আছে। মোবাইল টোৰ পৰা আপোনাৰ ভিডিঅ' কলত কথা পাতি। বহুখিনি আপোনাৰ সময় উলিয়াব পাৰি বা আপোনাৰ কথাবোৰ নিজৰ মনৰ কথাবোৰ পাতিব পাৰি। ছাত্ৰ ছাত্ৰীসকলৰো আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত বাৰুকৈ আপোনাৰ প্ৰভাৱ পেলায়। নজনা কথা আজিকালি আপোনাৰ মোবাইল ফোনৰ দ্বাৰাই মোবাইলত ডাইৰেক্ট আপোনাৰ সেইটো বিচাৰিলে উত্তৰটো আপোনাৰ প্ৰশ্ন আকাৰে বিচাৰিলে উত্তৰটো লগা লগ পাই যায়।
আজিকালি প্ৰায় মানে এয়া সচাঁ কথাটো ক'ব লাগিব মোবাইলটো মোৰ এটা বয়স সীমাৰ পৰা চাব লাগে একদম সৰু সৰু পৰা মানে মোবাইল দিয়াটো উচিত নহয়। কাৰণ
হয়, সেইটো আপোনাৰ অভিভাৱকৰ হয় অভিভাৱকৰ দোষ থাকে।
সিহঁতৰ মানে মগজুৰি কিছুমান কথা ঢুকি নাপায় জনা হয়, আৰু তেওঁলোকৰ আৰু ইচ্ছা বহুত থাকে তাৰমানে সেই সময়ত মানে বিকশিত হৈ থাকে। গতিকে যিখিনি ভাল শিকিব ইচ্ছা কৰিব তেওঁলোকে বেয়াখিনি শিকাৰ মোবাইল ফোনটো যেতিয়া সিহঁতে একদম মানে নিজৰ কৰি মোবাইল ফোনটো পাই যায় তেতিয়া পোৱাৰ লগে লগে সিহঁতে বেয়া গুণখিনিও শিকাৰ কাৰণে বহুত আগ্ৰহী হৈ পৰে। ফলত কিছুমান ছাত্ৰ ছাত্ৰীক বহুতৰ ছাত্ৰ ছাত্ৰীক আমি মানে বিয়াৰ ফালেও যোৱা দেখা
হয়, আত্মঘাতিও হোৱা দেখা যায়। আপোনাৰ সেইটো বৰ্তমান চ উম, বৰ্তমান আপোনাৰ যুগত চলি আছে। মোবাইল ফোনৰ কাৰণে আপোনাৰ বহুতো ছাত্ৰ ছাত্ৰী বা কিশোৰ কিশোৰী আত্ম ঘাটি কৰে। যিবোৰ বেয়া দিশত পৰা যায় দেখা যায়।
আৰু
হয়, আপুনিও অলপ বেয়া দিশৰ বিষয়ে কওঁকচোন।
হয়, হয়। মই বেয়া দিশৰ বিষয়ে যিহেতু যায় সিহঁতৰ মনৰ ইচ্ছা বহুত সেইখিনি সময়ত বিকশিত হৈ থাকে।
হয়, হয়, হয়, বেয়া দিশটো সোনকালে আপোনাৰ গ্ৰহণ
পোন্ধৰ বা ষোল্ল বছৰ দিলেও তাৰমানে অভিভাৱক অভিভাৱিকা
হয়, হয়।
কৈ ক'বলৈ গলে, আ, চচিয়েল মিডিয়াৰ কথা
হয়।
মানে আজিকালি
হয়, হয়।
হে'ল্ল' শুনিছেনে আপুনি?
শুনি আছো কৈ থাকক আপ
হয়, হয়। গতিকে এই চচিয়েল মিডিয়াৰ ফলত সিহঁত বহুত চ যায় এক নম্বৰ
হয়, সামাজিক মাধ্যমতটো আজিকালি যিমান দ্ৰুতকে চলি আছে সিমান আপোনাৰ বেয়া দিশেও যাই আছে ক'বলৈ গ'লে।
হয়।
সৰু ছাত্ৰ, ছাত্ৰী তেওঁলোকৰ চচিয়েল মিডিয়াৰ ক্ষ মইকাৰ নাই বুলি ভাবো।
হয়। বেয়া দিশত যোৱাৰ লগে আপোনাৰ সৰু ল'ৰা, ছোৱালীক দিয়াৰ লগে আপোনাৰ চকু নষ্ট হয়। একদম সঁচা কথা।
হয়, হয়, হয়।
হয়, হয় আজিকালিতো সৰুৰ পৰাই মোবাইলতটো দিয়ে। মাক দেউতাক ক আপোনাৰ মোবাইলটো নিজে চাই থাকিব আৰু ল'ৰা ছোৱালীকো মোবাইলটো দি আপোনাৰ ব্যস্ত ৰাখাই। সেইবোৰ আমি অভিভাৱক, অভিভাৱিকাসকলে যদি আপুনি নিজে গুৰুত্ব দিও নিশ্চয় বেয়া দিশে যাবলৈ নাপাব। হয়, শুনি আছে আপুনি? হয়। আপুনি শুনি আছে? অ' হয়। হয়, হয়। হয়। আপোনাৰ পৰা মই বহুতো নজনা কথা জানিব পাৰিলো। সেয়েহে আপোনাক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আপুনিও মোৰ পৰা যিখিনি নজনা কথা আছিলে সেইবোৰ জানিব পাৰিলে বুলি মোৰ বিশ্বাস থাকিলে। আজিলৈ আপোনাক এইখিনিতে আপোনাৰ আলোচনা সমাপ্ত বুলি মই ভাবো। আগলৈকো নজনা কথাবোৰ আপোনাৰ পৰা মই জানিব পাৰিম বুলি আশা ৰাখিলো। হয়। হয়। ঠিকে ক আছে আপুনি দিয়ক